কি কৰিছা?
আছো এনেই তুমি?
ময়ো এয়া তোমাৰ আছো, চাহ তাহ খালা?
উম খালো, তুমি খালা?
মইও তোমাৰ এই জাষ্ট খাই উঠিছো হে।
অ'।
ৰাস্তালে অলপ ওলাই গৈছিলো।
অ'।
তাকে ঘুগুনি পকৰি। মাহঁত আছে, উম ঘুগুনী পকৰী দোকান দেখি ৰখিব নোৱাৰা হৈ লৈ আনিলো।
অ' তাকে ভাল লাগে অ খাই ন গধূলি সময়ত।
ভাল লাগে অ', অলপমান ওলাই গলে মনটো ভাল লাগে।
উম মন চনবিলাক এনেই ভাল লাগে ওলাই আহিলে মানে।
তাকেহে।
বতৰ কেনেকুৱা তোমালোকৰ ফালে?
আমাৰ ফালে কি গেলা পাগলপ গৰম।
অ' তাকে বৰষুণ চৰষুণ নাই দিয়া নেকি?
বৰষুণ দিছিলে সেইকেইদিন ভাল লাগিলে আকৌ ঠাণ্ডা ঠাণ্ডা একদম কজি কজি ৱাইপ।
উম।
এতিয়া একেবাৰে আৰু গেলাপা গেলাপ গৰমত আৰু কি আৰু। এই মানে পকাই গৰম হৈ গৈছে পকা পকাত বহিব নোৱাৰ, বিছনা গৰম হৈ গৈছে, বাহিৰত বহি আছো।
অ' সচাই গৰমটো মানে বৰ অতিপাত দিছে আৰু।
উম বা নক'বা আৰু এই গছ গছনিবিলাক কাটি পেলোৱাৰ ফলত হৈছে অ' ইমান।
সচাকে মানুহে যিমান পাৰে আজিকালি গছ গছনি ৰুবহে লাগে। পৰিৱেশটো ঠাণ্ডা কৰিবৰ কাৰণে যিমান পাৰে আকৌ গছ গছনি কাটিছেহে।
কাটিছেহে আমাৰ তোমাৰ চাৰআলি চাইডে তোমাৰ গছ গছনি ইমান আছিলে চব কাটি পেলালে চৰকাৰে।
উম, তাকে। ৰুব লাগে পায় নহলে একদম মানে এনভাইৰণমেন্টটো গৰম হৈ গুছি গৈছে। টো গোলকীয় উষ্ণতা বৃদ্ধিৰ বেছিয়ে পাব নহলে।
সেইটোয়েটো কথা। মানুহে ৰুব লাগে এতিয়া কাটিছেহে যিমান পাৰে।
অ' তাকে ৰুবহে লাগে আৰু।
উম আমাৰ ফালে বাৰু তেনেকা আমাৰ ফালে গছ গছনিয়ে বাৰু এনে টাউন ফালে ওলাই গ'লে।
উম।
পুৰা একদম মানে ৰ'দ থাকিব নোৱাৰি তাতটো আৰু ৰ'দ আমাৰ ইয়াতো অলপ কমেই।
অ'।
মানে যত তোমাৰ গছ গছনি নাথাকে তাত বেছি ৰ'দ হৈছে। আমাৰ ইয়াত অলপ চলপ বতাহ মাৰে বাৰু।
উম।
অ পথাৰলৈ গৈছানে নাই?
পথাৰলৈ পথাৰলৈ গৈছো ইমানো যোৱা নাই। তোমাৰ ৰ'দ অক ৰ'দত থাকিব নোৱাৰা হয় নহয় গলে মানে।
সেইটো হয় তোমাৰ ৰোৱনীবিলাকে কেনেকে কাম কৰা জানো ইমান ৰ'দত।
হয় পায়, ইমান ৰাতিপুৱাৰপাই তে ৰ'দটো তেক তেককৈ মূৰতে ওলাই আৰু। কেনেকেনো থাকে পথাৰত, বৰ কষ্ট চাগে দেই এচাম মানুহৰ এতিয়া! পথাৰ দিনত।
অ', নকৰিলেও নহয় যে সিহঁতে আ
উম তাকে, কৰিবতো লাগিবই, নহলে ক'ৰ পৰা খাব?
তাকে, টিকলা-টিকলা পোৱালিকেটামানো লৈ আহে ন?
অ, দেখিও বেয়া লাগে পায়, ভোকে পিয়াহে
অ, সিহঁতে তোমাক কিছুমান ঠিকা লয় ন, ঠিকা ললেতো ভাত পানী নাখায়। সিহঁতে একেবাৰে ৰাতিপুৱাৰপা একেবাৰে তোমাৰ সন্ধিয়া নোহোৱালৈকে একোৱে নাখায়।
বতৰটো ডাৱৰীয়া কৰিলেতো ভালেই অলপ, বতৰটো যদি আৰু তেনেকুৱা গম পালে, তাতে বাচ্ছাবিলাককো লৈ আনে
তাকেহে, সিহঁতে জানিব কেনেকে থাকে! অ, মইতো মূৰ চূৰ ঘূৰাই পৰি যাম।
ময়ো পাই, ইমান ৰ'দত, ইমান গৰমত!
অ', আৰু এতিয়া, আমি অ মানে আমি নোৱাৰোঁ, আমাৰ মানে অভ্যাস নাই যে, সিহঁতৰ অভ্যাস হৈ গৈছেগৈ বুইছা?
উম, সৰুৰ পৰা এনেকে ৰ'দত থকা চাগে! এই কিছুমান লছালি যিমান কিবা কৰিলেও বেমাৰ নহয় অ', আৰু জোনবিলাক আলা অলপতে বেমাৰ হয়।
সেইটোৱে, সেঁতৰ অভ্যাস আছে যে কাম কৰা, সৰুপাই কাম কৰিলে যে কষ্ট
উম, উম। আমাৰ আকৌ একদম মানে অলপ যদি কিবা এটা হয়, বেমাৰতে বিচনাপা উঠিবই নোৱাৰা হওঁ
উম নকবা আৰু, অকমান কিবা এটা কৰিলেই হ'ল মই যদি দূৰলৈ খোজ কাঢ়ি যাওঁ, এই ভৰি বিষ, কঁকাল বিষ, আমুক হে, তামুক হে
উম, তাকেই, কিনো কৰিবি
আহিলে, হুম
মা দেউতাই কি কৰি আ? ছে
মা দেউতা বাহিৰতে আছে, কথা পাতি আছে। কিনো কৰিব সিহঁতেও
অ', বা ঘৰলে যোৱা নাই?
উম
বাই, বা ঘৰলৈ যোৱা নাই কৈছোঁ।
বাৰ ঘৰলৈ যাবলৈ বা ঘৰৰ পোৱালিটো আমাৰ ঘৰতে আছে, দুষ্ট কৰি আছে একদম।
অ', অ, এতিয়া আকৌ চামাৰ ভেকেচন‌ অ', এতিয়া আকৌ গৰম বন্ধ নহয়!
গৰম বন্ধত পোৱালিটো থৈ গ'ল, এতিয়া খেলি আছে দুইটা। মোৰ ভণ্টিৰ লগত।
অ', বেয়া উৎপাত চাগে ন?
ইচ নক'বা আৰু, মই ওলাই আহিলোঁ বুলিহে
ডাঙৰো হ'ল কিন্তু।
দুইটাই একে সমানৰে।
অ, একে সমান নেকি?
উম
অ', তে বা অহা নাই মানে এতিয়া?
বা নাই আহা, বা এতিয়া নাহে তোমাৰ, হেৰিত আহিব, একেবাৰে নিবলৈ আহিব আৰু ল'ৰাক।
অ, বা সেইটো ৰুইছে চাগে।
ৰুইছে অ, তাইও এনেকা কঠিয়া-চঠিয়া পেলাইছে বাৰু! ৰুইছে নে নাই, ইমান ভালদৰে নাজানো। ৰুইছে চাগে, ৰোৱনী লগাইছে।
উম। তুমি বা ঘৰলৈ যোৱা নাই?
নাই, আমাৰ এই পথাৰৰ মানুহ লাগি আছে যে।
অ, অ।
ক'তো যাব পাৰিবা আৰু, ভাত বনাব লাগিব, ভাত দিবগে লাগিব।
উম, এইটো চিজনত পথাৰতে আৰু গোটেই মানুহখিনি ন, ৰাতিপুৱাৰ পৰা গধূলিলেকে, অকল ৰাতিটোহে ঘৰত থাকে।
উম, শাওন মাহটো মানিছা?
উম, শাওণমাহ‌টোৱে মনা নাই, মই আমাৰ ককা ঢুকালে নহয়।
অ, অ।
ছয় মাহ নোহোৱালৈকে যে মানিব নোৱাৰে, সেইকাৰণে মনা নাই আৰু। তুমি মানিছা নেকি?
নাই, নাই, নাই মানা। আমাৰ ফালে মানে কিছুমানে মানিছে।
অ, বহুত বাৰকেইটা। উম, মানিলে ভাল।
মানিলে ভাল, সেইটোৱে।
উম, উম।
এতিয়া মানে আমাৰ মানাৰ অভ্যাস নাই যে, আগৰ পৰাই।
এ, মই মানিলে ভালকেই মানিব লাগিব চাগে। যেনেকে-তেনেকে মানিলেও নহয় নেকি আকৌ!
তুমি হেৰি খাব নোৱাৰে বুলি কয় মাংস-চাংস।
অ, মাংস-চাংস খাব নোৱাৰে। কিবা আৰু কি বুলি কয়, উম, সোমবাৰ দিনটোতো একোৱে খাব, গোটেই শাওন মাহটো খাব নোৱাৰি নেকি, মাংস-চাংস।
উহু, উহু। নোৱাৰে।
অ, মই ভাবিছিলো অকল সোমবাৰ দিনকেইটা নেকি!
ময়ো সেইটো বুলিয়ে ভাবিছিলো ফাষ্টে-ফাষ্টে।
উম, এইবাৰ চাগে, সোমবাৰ পাঁচটা পৰিছে শাওণ মাহত।
পাঁচটা পৰিছে!
উম, শুনিছো! হয় বা নহয় নাজানো আৰু।
অ।
তাকে, ভাত-পানী খোৱা দেৰি হয় চাগে, তোমালোকৰ ন!
আমাৰ তোমাৰ, ৰাতি এঘাৰটা বাজি যায়। দেৰি মানে, আমাৰ দেৰিকে বনাই, আমাৰ সদায় দেৰিকে খাই যে।
অ, দেৰিকে খোৱাই ঠিক আছে।
মানে অভ্যাস এটা হৈ গৈছে, সোনকালে খালে মানে মই যদি নটা বজাত খাওঁ, ভা ভাতটো খাই দিওঁ। মই আকৌ ভাত সুধি থাকিম, মোক আকৌ ভাত লাগিব।
অ, সেইকাৰনে।
পেটে নভৰিব মোৰ।
উম।
সেইকাৰণে, মায়ে কি কৰে, দেৰিকে বহায় ভাত।
অ, এঁ তাৰ পিছত ৰাতিপুৱা কেতিয়া শুৱা সোনকালে শুৱানে দেৰিকে শুৱা?
ৰাতিপুৱা।
উম'
ৰাতিপুৱা সোনকালে হাৰ পাওঁ বাৰু ৰাতিপুৱা তোমাৰ এই মানুহ আহে যে পথাৰৰ।
উম'
পথাৰ মানুহ তোমাৰ এই চাহ তাহ বনাই দিব লাগে। সোনকালে উঠিব লগা হয়, সোম বুলি ক'লেও শুব নোৱাৰা এতিয়া এইকেইটা দিন।।
অঁ পথাৰত ভাত খোৱা নে নাই?
পথাৰত ভাত খাবলৈ আকৌ ঘৰখন চুনা চুনা হৈ যায় যে, সেইকাৰণে ঘৰখন এৰি যাব নোৱাৰি। মানে মোৰ এইকেইদিন মানে যেতিয়ালৈকে পথাৰৰ কাম শেষ নহয়- সেইকেইদিন মোৰ ঘৰতে, উম'। উম দেওব- দেওবাৰে চেওবাৰে মোক কলৈকো যাব নোৱাৰোঁ, সন্ধিয়া সময়ত মা হঁত আহিলে অকণ ওলাই যাওঁ আৰু মনটো ভাল লাগিবলে।
অঁ তাকে সন্ধিয়া আকৌ- ময় আক আজি শুইয়ে থাকিলো নহয়, শুই এনে ওলাই গৈ ভাল লাগে মনটো সন্ধিয়া।
ভাল লাগে আগতে আমি কিয় ফুৰিব নাযাও, আজিকালিহে নোযোৱা হ'লো আমি।
তাকে, তুমিও ওলাই নাহাঁ আক সিফালৰ পৰা। আগতেটো গোটেই ছোৱালী এটা লাইন গোতেই টো ভাল লাগে পুলৰ ওচৰত বহি।
উম' মানা খিনি বিয়াই হ'ল আৰু।
উম' তাকেই গোটেই গেজনী বিয়াই হলে তোমালোকৰ সেইটো চাইদৰ।
চব ছোৱালী বিলাক বিয়া হৈ গ'ল এতিয়া পোৱালিও হ'ল আমি মাহীও বনিলো।
উম' তাকে আৰু বাক আৰু কিয় বেছি নাই চাগে এইটো জেগাত ছোৱালী ন দুজনী মানে তোমালোকে লগাই চাগে- চিনিয়ৰ তিনিজনী মান হে আছে চাগে ন।
অঁ তিনি জনি বেছি নাই আৰু আমি কেইজনীয়ে আছো আমাৰ চামটোৱে আছে আমাৰ চামটো গ'লে আকৌ আমাৰ- এ মাজু ভণ্টিহঁতৰ আহিব চামটো।
উম' তাকে।
তাইও ডাঙৰ হৈ আহিছে নহয় আৰু।
উম' অ তহত মাজু মাজু ভন্টি ডাঙৰ হল আক ন।
উম'
কলেজ বন্ধ চাগে এতিয়া।
এতিয়া বন্ধ কলেজ তোমাৰ আগষ্ট পা খুলিব।
উম'
আগষ্ট পা যাম আৰু ক্লাছ এ প্ৰেক্টিকেল কৰি কৰি একদম মাথা বেয়া হৈ গৈছে মোৰ। এ তোমাৰ চাৰ্ভে কৰিব লাগে।
অঁ তাকে প্ৰেক্টিকেল কৰিলে সচাকে প্ৰেক্টিকেলতকে মানে কাম- মাথাটো গৰম হয় প্ৰেক্টিকেল কামটোয়ে, কিমান লিখি বা আৰু লিখি লিখি পাগল হৈ যায় আৰু।
তাকেহে মই মানে এ ফৰ চাইচ পেচ কিনি কিনি মোৰ মানে পইচা নাইকিয়া হৈ গৈছে। ভিক্ষ- খাৰি বনি গৈছো গে।
অঁ আৰু সচাকে এ ফোৰ চাইজো কম আৰু এটা স্পেনিং ভুল হ'লে আকৌ- নতুন পেজ আকৌ বেলেগ এখন পেজত লিখিব লাগে ন সেইখন পেজো তুমি ইউজ কৰিব নোৱাৰা।
অঁ' এ বহুত দিগদাৰ আক- কৌ তোমাৰ সেইখিনি আমি ইমান কষ্টৰে পেক্তিকেল বিলাক বনাও হয় নে- দিনে ৰাতি এক কৰি যেতিয়া তোমাৰ প্ৰেক্টিকেল খিনি চাহতে ছাৰ বাইদেউ হতে চোৱা পিছত যেনেকে- পেলাই থৈ দিয়ে ন' দেখি তাতে তোমাৰ মাথা মানে, মানে দুখ লাগি যায়। যে ইমান কষ্ট কৰি আমি দিন ৰাত
তাঞ্চ তাতেতো তুমি কোন তাইম কষ্ট কৰি লিখিই মাৰ্ক থাকিব টেন।
অ', অ', তুমি দিন ৰাত এক কৰি লিখিলা, মানে মাস্কটোত ইমান মোৰ বেয়া নালাগে, যেনেকে পেলাই থৈ দিয়ে নহ বহীকেইখন। একেবাৰে কাবাৰৰ নিচিনাকে, তেতিয়া মোৰ মানে বেছি দুখ লাগে।
অ',
ইমান কষ্ট কৰি বনাওঁ আৰে তই উম' চাইচ মানিছো নম্বৰ দিচ, ইমান খিনি বহি ৰাখিব নোৱাৰি সম্ভৱ নহয়। কিন্তু হ'লেও এটা ষ্ট' ৰুমত ষ্ট'ৰ কৰিতো ৰাখিব পাৰে ন'। সৰু গোটেইখিনি ষ্টুডেন্টৰ ইছ তি হিচাপে।
অ', তাকেতো, সচাগে মানে কিছুমানে এনেকে সই বুলি কয় চাই মেলি চধাই পেলাই থৈ দিয়ে, কিন্তু আচলতো চধাই ওলাই দিয়ে এনেকে ধুনীয়াকে গাখি পিনিতৰ আলমাৰি এটাত থৈ দে ন' পিছত সেইটোৱে নিদিষ্ট উম', তাকো দেখাব পাৰিব।
অ',
কি জানো পাই, এইবিলাকৰ ক্ষেত্ৰত শান্তি নাজানো আৰু। সঁচাকে মোৰ নিচিনাকে আছাইটমেন ৰাতি নু খাই নুহুই দিনে ৰাতিয়ে কৰিব লগা হয়।
অ', এই ভাবাচোন ইমান কষ্ট চকুৱে কৰি যদি তেনেকুৱা এটা তুমি যদি, তুমিওঁ চাগে ফেচ কৰিছা তেনেকুৱা এটা।
অ', তাকেতো মইওঁ সেই কিমান কষ্ট কাৰণে মই এচাইনমেণ্ট কৰিলে কিন্তু নকৰিলেতো উপায় নাই ন', কৰিবই লাগিব মাৰ্ক পাবলৈ হ'লে মানে।
সেইটো এইটো কৰিবই লাগিব কম্পালচৰি।
উম', আজিকালি এটা এটা, ওৱান মাৰ্কচ কিমান ইম্পৰ্টেণ্ট।
উম', এতিয়াতো আৰু মানে তোমাৰ এতিয়া আগতে যদিও এক নম্বৰৰ কাৰণে সহজ আছিলে, এতিয়া তোমাৰ এক নম্বৰ কাৰণে বহুত যুঁজিব লাগে, বহুত লিখিব লাগে।
অ', তাকে তোৰ কিনো হয় এইবাৰ, হেৰি প্ৰেক্টিকেলৰ কথা ক'লে মথাই গৰম হৈ যাব দেই। কবলৈ মন নেজাই।
উম', মোৰো দুখ লাগে। এ' তাই একদম ফুলন মস্তি মদ
অ',
মস্তি মদ অন হৈ আছে তাই।
আহিবা আমাৰ ঘৰ ফালে।
তাই যাম যাম কে আছে বাওঁ। ত' ঘৰ যাওঁ বাওঁতৰ ঘৰ যাম মই ক'লো কেনেক যাওঁ ৰ'। খেতি কাম খিনি শেষ হয় লওক তাৰ পিছত যাম। তাই নামানে যাওঁ যাওঁ সেইদিনাখন দিলো এক ভুকু। কথা নামানে, আকৌ কানি কানি শুই আছে।
তাকেহে।
মায়ে মোক বগি থাকে, কেলে মাৰি থাক বুলি।
এ' নামাৰিবা আহিবা দিয়া, দুইজনীয়ে এদিন।
যাম, এই তোমাৰ খে- খেতি শেষ হ'লে যাব পাৰিম, এতিয়া তাই এতিয়া ইমান কৈ থাকে যাম বা অঁত কলে যামতো যাম ৰ
উম ঠিক আছে অ ঠিক আছে দিয়া তেনেহলে
অ ঠিক আছে দিয়া।